হেল্ল' অ বন্ধু কোৱা।
কি খবৰ তোমাৰ?
এ খবৰ ভালেই আৰু। তোমাৰ?
ভাল ভাল তোমাৰ ভাগৰ বহুত দিন খবৰ খাতি নাই।
খবৰ খাতি ন মানে কি ক'বা আৰু অলপ ব্যস্ত আছিলো।
অ খেতি বাতি লাগিছা নি?
খেতি বাতিতো লাগিছ অকমান। তাৰ পৰা আকৌ তোমাৰ কলেজৰ মানে হেৰি হৈ আছেতো তমাৰ ইণ্টাণৰ্শ্বিপ হৈ আছে।
অ এই ইণ্টাৰ্ণশ্বিপ হৈ থকা বুলি শুনিছিলো মোক তোমালোকৰ লগৰ ল'ৰা এটাই কৈছিলে।
অ তাতো মানে অকমান ব্যস্ত আছো।
অ অ ঠিকে আছে। তোমালোকৰ ইণ্টাৰ্ণশ্বিপ এদাই হল নে নে আৰু আছেই?
নাই এদাই অহা নাই আমাৰ এদাই মানে তোমাৰ নাটকৰ ওপৰত মানে আমি কৰি আছো।
অ।
সেই নাটকখন মানে আমি এতিয়া প্লে' কৰিব লাগিব।
অ দেখুৱাব লাগিব ন।
দেখুৱাব লাগিব, অ কৰি দেখাব লাগিব। এতিয়া সেইখন আগষ্টতহে হ'বগৈ।
অ অ, মানে হেৰিয়া চিঠি তিঠি উলিয়াব চাগে গম পাম চাগে কেতিয়া হব কি কথা।
গম পাইছা বাৰু, চাবলৈ যাবা?
অ যাম যাম দিয়া। আৰু ইউনিভাৰ্চিটিতে থাকিম যেতিয়া নিশ্চয় চামগে।
হয় হয়।
আমাৰ আকৌ তোমাৰ ইণ্টাৰ শ্বিপ হেৰিয়া এই কেইজন মানে কাঠফুলাৰ ওপৰত কৰিছো দেই।
কাঠফুলা মানে খেতিটোৰ ওপৰত কেনেকৈ কৰিব লাগে?
অ কাঠফুলা খেতিতটো কেনেদৰে কৰিব লাগে কি কি প্ৰক্ৰিয়াই দি আৰম্ভ কৰিব লাগে
হয় অ এইটো কাঠফুলাটো, অ কোৱাচোন।
অ তাৰপিছত মানে তোমাক সিহঁতে এ আজি মানে আমাৰ গ্ৰুপত ফটো দিছে সিহঁতৰ মানে কাট ফোলা হৈ গৈছে মানে খাব পৰা হৈ গ'ল।
হয়।
দেখুৱাইছে আৰু মানে আমাৰ বোৰ অলমান ল'ৰা ছোৱালীখিনিকো দেখুৱাইছে, মেমহঁতকো দেখুৱাইছে।
হয় হয় আৰু এই কাঠফুলাটো কিন্তু এতিয়া মানে ইয়াৰ যিটো মানে বেপাৰটো ভাল আক। লাভজনক।
অ লাভজনকতো আৰু তোমাৰ প্ৰথম কেইদিনতে অলপমান কষ্ট কৰিব লাগে বোলে, তাৰপিছত তোমাৰ আৰামত অ হৈ থাকে মানে চলি থাকে।
হয় হয়, মানে প্ৰথম তোমাৰ এই খেৰটো কাটি- সিজাব লাগে নেকি সিজাই কাটে নেকি।
অ সিজাই পেলাই কাটিব লাগে, মানে কি সিজালে তোমাৰ খেৰত থকা যোনখিনি বি জানো বা বেয়া বস্তু সেইখিনি গুচি যায় ন। অ সেইখিনি মৰি গলে তোমাৰ, তাৰ পিছত সৰু সৰুকে কাটি পেলাই আৰম্ভ কৰিব লাগে খেতিটো।
কাটি পেলাই আকৌ শুকুৱাব লাগে নেকি?
অঁ, বেছি শুকুৱাব নালাগে, এই পানীটো টোক খুৱালেই হ'ল আৱ।
হয়, এই কাঠফুলাৰ গুটিটো ক'ত পাই বা কিনিবলে।
গুটিটো তুমি অনলাইনতো পাবা আৰু তোমাৰ এই এগ্ৰিকালচাৰ অফিচবোৰতো- দিয়া হয়, মাজে মাজে চৰকাৰে ফ্ৰীকে দি থাকে। আমি আকৌ সেইবোৰ কথা গমেই নাপাওঁ যে।
অ মোক কৰিব মনটো আছে, এই কিমানমান পৰে বাৰু দামটো?
এইটো দাম বেছি নপৰে নহয় তোমাৰ চাৰে তিনিশ মানে পাঁচশ টকাৰ ভিতৰত তুমি তিনি কেজি কাঠফুলা পাই যাবা।
হয়, আৰু এইটো কাঠফুলাটো মানে লাভ হ'ব ন যথেষ্ট?
যথেষ্ট লাভ হয়। তোমাৰ তিনি কেজি কাঠফুলা যদি তুমি মানে তিনি কেজি কাঠফুলা গুটিত তুমি প্ৰায় ত্ৰিশ বেগ বা পঁচিশ বেগ তুমি বনাব পাৰিবা। পঁচিশ বেগ বুলি নকয় চিলিণ্ডাৰ বুলি কোৱা হয়।
হয় আৰু মানে প্ৰথম আৰম্ভ কৰিবৰ কাৰণে কিমানটো মানে বাজেটটো কিমান মান লাগিব বাৰু?
বাজেট তোমাৰ বেছি নালাগে। তোমাৰ সেই পাঁচশ টকাত গুটি কিনালা কিনিলা নহয়। তাৰপিছত আৰু এ- এশ টকা মান লাগিব। পি পি টি কিট আৰু তোমাৰ ইলাষ্টিক কিনিবলে।
হয়।
বাকী তোমাক কিনিব লগীয়া বস্তু নাই। খেৰ খিনি তুমি নিজেই ঘৰত তে পাবা, তাৰ পিছত আকৌ কষ্ট খিনিহে কৰিব লাগিব আৰু।
অঁ এইটো মানে একদম কম বাজেটত মানে একদম লাভজনক ব্যৱসায়।
হয় অঁ কম বাজেটত লাভজনক ব্যৱসায়। কিন্তু তাতো অলপ কথা আছে, তুমি খেতিটো কৰোঁতে বহুত কথা চাব লাগিব। তুমি য'ত তুমি খেতিটো কৰিবা, যোনখিনি জেগাত তুমি লগাবা। সেই জেগাখিনি সম্পূৰ্ণ মানে চেচুকীয়া হ'ব লাগিব, চেঁচা হৈ থাকিব লাগিব জেগাখিনি।
অঁ মানে অকমান সেমেকা পৰিৱেশ লাগে।
অঁ অকমান নহয় ভালকে সেমেকা পৰিৱেশ লাগে। যদিহে অলপ মানো ৰ'দ পৰে বা গৰমৰ ভাৱ আহে তেতিয়া মানে খেতিটো নহয়।
অঁ আচ্ছা। এনেই তোমাৰ অভিজ্ঞতা আছে নি বাৰু? খেতিটো আগতে কৰিছা নে? তোমাৰ খেতিটোৰ ওপৰত অভিজ্ঞ-
মই এই এবাৰ কৰিছোঁ মানে। আছে আছে যোৱা বছৰ মই কৰিছোঁ নহয়। লাভ মানে মই বিক্ৰী কৰিব নাপালোঁ। মই ঘৰত খালো আৰু তোমাৰ কাষত আমাৰ খুৰী খুৰা এনেকে পৰিয়ালৰ মানুহখিনিয়ে খালে।
ঠিকে আছে ঘৰত খাব পাৰিলেও লাভেই হৈছে আৰু।
লাভ লাভ আমি প্ৰায় এহ আঠ দছ কেজি মান পাইছিলো। সেইখিনি ঘৰতে আৰু খুৰা খুৰী ওচৰৰ মানুহ খিনিক দিলোঁ গোটেইখিনিয়ে খালো আৰু মিলি।
উম ঠিকে আছে।
উম খালি হেৰী হ'ল আকৌ মোৰ লাষ্টলে মানে ৰ'দ পালে তাৰপিছত শুকাই পেলাই মৰি গ'ল কাঠফুলাখিনি।
অঁ এইটো ৰ'দ পালে প্ৰথম ৰ'দ পালে নগজিব নেকি বাৰু গছপুলি গছটো মানে কাঠফুলা যিটো গছ?
অঁ মানে কি এই খেৰখিনি যেতিয়া পুৰা শুকাই যাব ন ৰ'দ পালেতো শু শুকাই পৰিব একেবাৰে।
হয়।
তাপা তোমাৰ পানী দিলেও খেৰৰ মাজত নোসোমোৱা হৈ যায় মানে যেতিয়া তোমাৰ সেমেকা খেৰখিনি যেতিয়া ই ইটো ইদাল খেৰে সিদাল খেৰে লাগি ধৰে তে তেতিয়া মাজৰ গেপখিনি মৰি যায় যে।
হয়।
তেতিয়া মানে তোমাৰ সেই পানীখিনি সোমাবলে নাপায় আৰু পিছত মানে মৰি যায়গে। সেই তেনেকেই খেতিটো নহয়গে ভালকে।
হয় হয়, এইটো মই খেতিটো কৰিম বুলি ভাবিছোঁ মোক অলপ সহায় কৰিবাচোন বাও
অঁ কৰিম কৰিম তুমি মোক খবৰ দিবা তোমাক কিন্তু হেৰী তুমি প্ৰথমতে জেগাটো ভালদৰে চাই চিতি ল'ব লাগিব যাতে ৰ'দ নপৰে।
উম এইটো আমাৰ ঘৰৰ মানে বাৰীৰ পিছফালে কৰিব পৰা হ'ব ধৰি লোৱা গছৰ তল বা এনেকোৱা চেচুক জেগা।
অ সম্পূৰ্ণ চেচুক জেগাত বহুত ধুনীয়াকে খেতিটো কৰিব পাৰিবা আৰু তোমাৰ লাভো হব গম পাইছা?
হয় হয় এই বাঁহ গছৰ তলত কেনেকুৱা হ'ব?
অ বাঁহগছৰ তলত পাৰা কাৰণ তাত তোমাৰ ঠাণ্ডা পৰি থাকে যে জেগাবোৰ।
হয় হয় তাত মানে অলপ খালী মাটি আছে আমাৰ বাৰীত। এইটো ঘৰ বনাব লাগিব ন?
অ ঘৰ এটা বনাই লব লাগিব, অলপ আবোৰ হব লাগে আৰু মানে কি হয় যিহেতু তাত ভেঁকুৰ ন গতিকে বাহিৰা বেক্টেৰিয়া বা পোক - চোক ধৰিব পাৰে গতিকে সেই নধৰিবৰ কাৰণে ঘৰ এটা লাগিব এক্সট্ৰা।
হয় হয় আৰু তাতটো এনেই এনেকুৱা জীৱ - জন্তুৱেটো একো প্ৰব্লেম নিদিয়ে ধৰি লোৱা বান্দৰ কেৰ্কেটুৱা এনেকুৱা?
কেৰ্কেটুৱা আদিয়ে একো প্ৰব্লেম নিদিয়ে, অনিষ্ট তেনেকে নকৰে কাৰণ তুমি যিহেতু যদি দৰ্জা মাৰি থোৱা বা এ তেতিয়াতো তোমাৰ সোমাবই নোৱাৰে ন ঘৰটোত যদি তুমি দৰ্জা ব্যৱস্থা কৰা তেতিয়াতো সেইবোৰ সোমাবই নোৱাৰে।
হয় হয়।
উম আৰু তোমাৰ এ তেনেকে অনিষ্ট নকৰে দেই।
হয়। সেইটো মই বাৰু অহা বছ মানে অহা বছৰ মানে আৰম্ভ কৰিম খেতিটো।
অ
এইবছৰ যাওক আৰু গৰমটো যাওক।
অ গৰমতো এতিয়া যাওক তাপা তুমি ঠাণ্ডা দিনত ঠাণ্ডা দিনৰ আৰম্ভণিতে আৰম্ভ কৰি দিবা তেতিয়া তোমাৰ ঠাণ্ডা দিন চলি থকা দিনলে বহুত ধুনীয়া উ উৎপাদন হব মানে।
মানে নৱেম্বৰ মানত আৰম্ভ কৰিব পাৰি নৱেম্বৰ - ডিচেম্বৰ।
অ নৱেম্বৰ এই ডিচেম্বৰ মানত তুমি আৰম্ভ কৰি দিলে বাকী ফেব্ৰুৱাৰী - মাৰ্চলেকে বহুত ধুনীয়া, তিনি মাহত এটা ভাল ইনকাম পাব পাৰিবা মানে তুমি।
হয়, এইটো এনে গৰমত বেছি হয় নে উৎপাদনটো নে ঠাণ্ডাত বেছি হ'ব?
ঠাণ্ডাতহে বেছি হয়, গৰমত নহয় বৰকে।
ঠাণ্ডাতে বেছি হয়, এইটো এনেই বিক ক্ৰি কৰিলে বজাৰত মানে দামটো কিমান বাৰু কেজি?
এইট এতিয়া তোমাৰ কেজি দুশ টকা চলি থাকে, কিছুমানে তোমাৰ হলচেলত এশ ষাঠি টকা এশ আশী টকাকেও বেচে মানে।
হয়।
অ এনেই তোমাৰ কেজি দুশ টকা ল'বই দুশ দুশ বিশ টকা।
হয় হয় এইটো মানে কাঠফুলাটো কেনেকে কেনেকে খাই মানে ত বনোৱা পদ্ধতিটো মোক ক'ব পাৰিবা নিকি
বনোৱা পদ্ধতিটো সহজ তুমি এতিয়া মাংস বনাওতে যেনেকে আমি মচলা চচলা আলু বিলাহী এনেকে দি যে বনাও তুমি কাঠফুলাটো সেই ঠিক তেনেকেই মচলা বিলাহী জলকীয়া আদা নহৰু এনেকে দি পেলাই বনাব পাৰিবা ভাল লাগে খাই।
এইটো কাঠফুলটো প্ৰথম মানে সিজাব লাগিব নি পানীত বইল বইল।
উম প্ৰথমতে অ কিছুমানে সিজাই লয় কিছুমানে নলয় সিজাই ললে ভাল। বাকী এতিয়া ত তোমালোকৰ ঘৰত কি খেতি হৈ আছে?
খেতি তেনেকে নাই এতিয়া তোমাৰ বাম খেতি আছে সেই তোমাৰ যি জিকা বা এনেকা পাচলি কৰিছো ভাত কেৰেলা, দাংবদী।
অ নিজেই কৰিছা নে?
নিজে কৰিছ? গুটি কিনি আনি দিছিলো।
অ অ।
এতিয়া প্ৰায় এতিয়া শেষেই হ'ব হ'ল আৰু গছ শুকালেগে আৰু।
অ অ আৰু তোমাৰ ঘৰতে কৰা কি আৰু মানে এতিয়া বজাৰত কৰিলেতো ৰাসায়নিক সাৰ দিয়াহে খাবলৈ পোৱা। এতিয়া ঘৰতে কৰিলে নিজে ঘৰতে জৈৱিক সাৰ দি পেলাই খেতিতটো কৰিব পাৰা।
আমাৰ অঞ্চলত আকৌ অলপ বান্দৰ মানে বান্দৰটো বেছি, তেহেঁতক মই অনিষ্ট কৰে মানে।
অ খেতিঅ অনিষ্ট কৰিছে নেকি তোমালোকৰ?
খেতি অনিষ্ট কৰেই মানে, প্ৰত্যেক বছৰে কৰে।
অ এইবাৰ
এইবাৰো আহিছে বান্দৰ অলপ, বান্দৰে জিকাবোৰ ভাঙিছে।
অ।
আৰু বাৰীত মানে এনা ৰছ আছিলে, বান্দৰে মানে কি কৰে দে এনাৰছটো, কলিতে মানে এনেকে ভাঙি পেলাই।
অঁ।
কলি যেতিয়া ৰঙা হৈ থাকে, কলি হৈ থাকে
অ ত ই ডাঙৰ হবলৈ মানে সুবিধাই নাপায় ন?
ডাঙৰ হ'বলৈ সবিধাই নাপাই একদম সৰুতে ভঙি পেলাই একে চুপি চুপি খায়।
অ আচ্ছা, ৰস ওলাই জানো সৰুতে।
ৰস নাখায়, কি খাই নাজানো আৰু সিহঁতে, সিহঁতে বুজি পাব।
অ আৰু এনেই তোমালোকে খেদিবলৈ কি ব্যৱস্থা লোৱা বান্দৰ খেদিবলে?
বান্দৰ খেদিবলে মানে তেনেকৈ ব্যৱস্থা নাই, আমি বান্দৰ আহিলে খেদি দিওঁ আৰু।
অ মাইকী মানুহলে ভয়ে নকৰে হয় নহয়?
এ ভয় নকয় খেদি আহে। কেতিয়াবা তোমাৰ একদম এজাক আহে, মানে বিশটা ত্ৰিশটালৈকে আহে।
অ বহুত খিনি অনিষ্ট কৰি দিয়ে নহয় তেনেকে আহিলে চাগে?
অ তেনেকে আহিলে গোটেই তোমাৰ, পাচলিটো শেষ কৰি দিয়ে। আৰু যেতিয়া মানে তোমাৰ এই মূলা, গাজৰ এনেকুৱা খেতি কৰা হয়
অ।
সেইটো সময়ত চব তোমাৰ উঘালি পেলাব একুৱা মানে।
অ অ অনিষ্ট কৰে ন সেহঁতে আচলতে সিমানতো খাই, তাতকে বেছি অনিষ্ট কৰি থৈ যায় হয় নহয়?
অনিষ্ট কৰে অ, মানে খালেও ইমান বেয়া নালাগে।
অ। আমাৰ তোমাৰ আমাৰ এই চাইডে গাও বান্দৰ নাই কিন্তু, মাজতে গাঁৱলে দুটা সোমাইছিলেহি।
হয়।
মানে তোমাৰ মানুহৰ ঘৰৰ ভাতৰ চৰু পৰ্যন্ত সোমায়, পাকঘৰতো সোমায়।
অ পাকঘৰটো সোমাই নেকি? আমাৰ পাকঘৰটো সোমাই বাৰু।
প্ৰেছাৰ কুকাৰ দাঙি লৈ গুচি যায়।
অ' হ' ঠিকে আছে। এতিয়া ব বৰ্তমান কিন্ত, কিন্তু বৰ্তমান বান্দৰৰতটো অকণমান কমিছে বাৰু আগতকে। আগতে যিটো আছিলে এতিয়া মানে অলপ হেল্ল'।
অ হেল্ল'।
অ কোৱা।
অ মানে কি আগতে তোমাৰ মানুহ বোৰে আৰু আ বান্দৰ সংখ্যা বেছি আছিলে মানুহে বৰকে নামাৰে, খেদেহে, কিন্তু এতিয়া মানে মানুহৰ হাতত বহুত পদ্ধতি আহি গ'ল ন। কিছুমানে কাৰেণ্ট দি থয়, আকৌ কিছুমানে গুল্টি মাৰে, শুকানে বান্দৰবোৰ কমি গৈছে আকৌ।
আৰু মানে সিহঁতৰ খাবলৈ তোমাৰ খাদ্যও নাইকিয়া হৈছে।
অ হয় খাদ্যও অভাৱ আছে।
আগতকে ধৰি লোৱা আজিকালি খেতি তেনেকে ইমান বিশেষ মানুহে নকৰেই।
সিহঁতে খাবলৈ একো নাই চহৰলৈহে গৈছে নেকি গাঁৱৰ পৰা।
অ আৰু তোমাৰ খাবলৈ একো নাই আৰু মানে আগতে হাবি বন বোৰৰ আছিলে। হাগৰ হাবি বন বত মানে তোমাৰ তেনেকে ফল মূল পাই যায় কিন্তু এতিয়া গছ গছনি মানুহে যিটো হাৰত কাটিছে খাবলৈ নাপায়।
হয়েইতিয়া তেওঁলোকৰ মানে বান্দৰৰ মানে বাসস্থানেই নাই বৰ্তমান।
অ হয় অ সেইটোৱে বাসস্থান নাইকিয়া হল বান্দ‌ও।
হয়। উম।
গছ গছনি থাকিলেহে মানে সেহেতবোৰ থাকিব পাৰিব বা থাকিবলেও বাসস্থান পাব এতিয়া গছ গছনিয়ে নাইকিয়া হ'ল আৰু।
হয় এতিয়া গছ গছনি থাকিলে